হেল্ল' অ বন্ধু নমস্কাৰ কেনে আছা অঁ বহুত দিনৰ পিছত তোমাৰ লগত কথা পাতিম বুলি ভাবিছো আৰু
হয়, আজি আমি মোবাইল ফোনৰ ওপৰত কথা পাতিম।
অ', আমাৰ, উম হ'ব দিয়া, মানে মোবাইল ফোনটো আমাৰ এক গুৰুত্বপূৰ্ণ বিষয় আৰু মোবাইল ফোনটো। তোমাৰ আমাৰ দৈনন্দিন জীৱনত, তাৰমানে একদম সলনি কৰি পেলাইছে আৰু।
হয়, মোবাইল ফোনে আমাক বহুতো বহুতো ক্ষেত্ৰত বহুতো সুবিধা কৰিছে আৰু।
হয় হয়।
যেনে ক'ব গ'লে শিক্ষা। ধৰি লও, তোমাৰ আমাৰ আৰামদায়ক ভাৱে ধৰি লও আজিকালি অনলাইনতে বহুত বস্তু কিনিব পাৰে ইণ্টাৰনেটত এইবিলাক কিনাত বা নিজৰ প্ৰতি বা মানুহৰ লগত ব্যক্ত কৰাত তাৰপিছত তোমাৰ আৰু যোগাযোগ ব্যৱস্থাটো বহুত সুচল কৰি তুলিছে
হয় হয়।
ইণ্টাৰনেটে বা মোবাইলে।
আৰু তোমাৰ বৰ্তমান সময়ত মানে মোবাইল অবিহনে জীৱনটো কল্পনা কৰাতে কঠিন হৈ পৰিছে। তোমাৰ আগত তে মানুহে যোগাযোগ কৰিব চিঠি বা টেলিফোনৰ ওপৰত নিৰ্ভৰ কৰিছিল, এতিয়া তোমাৰ অৱশ তে সকলো কাম হাতৰ মুঠিতে আৰু। অ' আৰু আগতে এখন চিঠি যদি তোমাৰ এটা স্থানত পোৱা বাবে কেইবাদিনো লাগিছিল। অ' এতিয়া হোৱাটছএপ বা ইমেইলৰ জৰিয়তে ছেকেণ্ডতে ছেকেণ্ডৰ ভিতৰতে মানে য'ত তে, ভাৰতৰ য'তেই কি নহওক পঠাই দিব পাৰি আৰু বাৰ্তা।
উম, উম।
উম।
বৰ্তমান সময়ত মোবাইল ফোনৰ গুৰুত্বটো বহুত বেছি হৈ গৈছে। ভাল দিশো আছে, তাৰে বেয়া দিশো আছে। বহুতো ভাল দিশ যেনে তোমাৰ মোবাইল ফোনৰ জৰিয়তে তোমাৰ মানুহে বা এজন ল'ৰা ছোৱালী উম, নিজৰ ঘৰত থাকিয়ে মানে শিক্ষা দীক্ষা গ্ৰহণ কৰিব পাৰিছে।
হয় হয়।
গোটেই দেশখনৰ খবৰটো মানে এ, ঘৰত থাকিয়ে পাইছে।
উম, উ।
বহুতো আৰামদায়ক কৰি তুলিছে মোবাইল ফোনে। ধৰি লোৱা আজিকালি তোমাৰ বহুতো মহিলাই তোমাৰ নিজৰ লাগতিয়াল যিবিলাক সামগ্ৰী আছে সেই সকলোবিলাক সামগ্ৰীখিনি মানে ধৰি লোৱা সেনেকুৱা উ উ, মানে এপ আছে সেই এপসমূহৰ জৰিয়তে তেওঁ তেওঁওলোকে মানে নিজৰ বস্তুখিনি ক্ৰয় কৰিব পাৰিছ। বলৰ জৰিয়তে। কম খৰচতে হয়। ক'তো যাব লগা হোৱা নাই। যাৰ ফলতে আৰামদায়ক, মানুহখিনিয়ে আৰা বহুত আৰামদায়ক হৈ পৰিছে আৰু, মোবাইল ফোনৰ জৰি বাবে।
আৰু তোমাৰ মানে কিনে, এতিয়া এটা ফোন কলৰ উপৰিও ইন্টাৰনেটো ব্যৱহাৰ বা ভিডিঅ' কল অনলাইন ক্লাছ বা ডিজিটেল পেমেণ্ট, ফটো ভিডিঅ' তোলা আৰু মানে এই কৰিব পাৰি আৰু তোমাৰ, মানে আৰু প্ৰযুক্তিৰ মানে উন্নতিৰ লগে লগে তোমাৰ মোবাইল ফোনৰো ক্ষমতা বহু গুণে বৃদ্ধি পাই আহিছে।
বহু বৃদ্ধে পইছে হয়।
উম।
এতিয়া তোমাৰ ধৰি লোৱা আজা আগতে, আগতে ধৰি লোৱা ক'বালৈ যাত্ৰা কৰিব লাগিলে এ, ধৰি লোৱা আমাৰ টিকেটসমূহ ক্ৰয় কৰিবৰ বাবে ব-তালৈ যাব লাগিছিল, আজিকালি ঘৰত থাকি তোমাৰ মোবাইল ফোনৰ জৰিয়তে সেই টিকেটসমূহ মানে আদায় কৰিব পাৰি।
হয় হয় হয়।
হয়।
আৰু তোমাৰ মোবাইল ফোনৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে। দ্ৰুত যোগাযোগ মানে পৃথিৱীৰ যিকোনো তোমাৰ প্ৰান্তত থকা বে- সৈতে মানে মুহূৰ্ততে কথা পাতিব পাৰি আৰু
মূহুৰ্ততে কথা পাতিব পাৰি হয়। আমি বিদেশত থকা মানুহজনৰ লগতো মানে, অতি কম সময়ৰ ভিতৰতে মানে সংযোগ কৰিব পাৰোঁ আৰু, বা নিজৰ সম্পৰ্ক। গহপুৰত ধৰি লওক বাহিৰত থকা সম্পৰ্ক চৌবিশ ঘণ্টা আমি তেওঁলোকৰ, তেওঁলোকৰ লগত মানে সম্পৰ্কত থাকিব পাৰোঁ।
উম' আৰু তোমাৰ মানে দূৰত্বত থকা আত্মীয় বা যিখিনি, আছে আৰু মাই সেই তেওঁলোক সৈতে আৰু মুখামুখিও কথা পাতিব আৰু ভিডিঅ' কলৰ জৰিয়তে। অ' বিশেষকে তোমাৰ অ' দেশ বিদেশত থকা। উম' লোকসকলৰ বাবে। এই সুবিধা আৰু আমাৰ যিখিনি দেশ বিদেশত আছে আত্মীয় স্বজন।
এতিয়া, এতিয়া ধৰি লওক বহুতো মানুহে আৰ্থিক অৱস্থাৰ বাবে আৰ্থিক অৱস্থা বেয়া বাবে জাগা, চাবলৈ যাব পৰা নাই।
উ
ঘৰত থাকি এতিয়া তেওঁলোকে সেই ঠাইলৈ যোৱা অনুভৱ এটা কৰিব পাৰিছে মোবাইল ফোনৰ জৰিয়তে।
উম'
অ'
আৰু তোমাৰ শিক্ষাৰ ক্ষেত্ৰতো মানে মোবাইল ফোনে এক নতুন যুগৰ সূচনা কৰিছিল। তোমাৰ, বা যিসকল ছাত্ৰ ছাত্ৰীকে উম অনলন ক্লাছ কৰিব পাৰে। বা ইবোক পঢ়িব পাৰে, তোমাৰ বিভিন্ন তাৰ মানে শৈক্ষিক এপ ব্যৱহাৰ মানে। কৰিব পাৰে আৰু, আৰু বিশ্বৰ যিকোনো তথ্যৰ বিষয়ে সহজতে আৰু বিচাৰি পায় আৰু মোবাইল ফোনৰ
হয় হয় এতিয়া এতিয়া এজন, এটা এজন ছাত্ৰ ছাত্ৰীয়ে মানে নিজৰ লাগতিয়াল যিখিনি মানে, নথি পত্ৰ আছে। সেই নথি পত্ৰসমূহ ঘৰত বহিয়ে তেওঁলোকে মানে, আবেদন কৰিব পাৰে। যাৰ যাৰ, তেওঁলোকে ধৰি লওক কোনো চৰকাৰী অফিচ বা, আ' হেৰি কিছুমান ঠাইলৈ যাব লগা নহয়। আৰু বহুত, বহুত পইচাৰ মানে বাচিও যায়। বহুতো মজলীয়া মানুহে ধৰি ল, এখন নথি পত্ৰৰ নামতে বহুত টকা খাই পেলাই। চ' সেই, সেই সেই সুযোগটো দিব পৰা নাযায় বৰ্তমান সময়ত নিজে নিজৰ কাম খিনি কৰি ল'ব পাৰে
হয় হয় আৰু তোমাৰ যেতিয়া কভিড নাইনটিন হৈছিলে আমাৰ মহামাৰীৰ সময়ত তোমাৰ মোবাইল ফোনে যেনে তোমাৰ শিক্ষাৰ ব্যৱস্থাটো চলাই নিয়াত বহুত ডাঙৰ ভূমিকা পালন কৰিছে সেই টাইমত তোমাৰ বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ থাকিলে অনলাইন ক্লাছৰ জৰিয়তে আৰু অ শিক শিক্ষাটো কৰিব পাৰে আৰুতো আৰু মানে শিক্ষকসকলে মোবাইল ফোনৰ জৰিয়তে মানে সহজতে আৰু পাঠদান, কৰিব পাৰিছিল আৰু, আৰু আৰু তোমাৰ এতিয়া বহুত শিক্ষকে অনলাইন কোৰ্চ বা নোট আৰু ভিডিঅ' পাঠদান কৰি কৰে আৰু।
হয়।
উম'।
অ', পাৰে হয়
তোমাৰ ব্যৱসায় বাণিজ্য মোবাইল ফোনৰ বহুত প্ৰভাৱ আছে তোমাৰ ক'ব গলে আৰু মোবাইল ফোনে মানে ব্যৱসায়ীসকলক মানে জগত খনৰ বহু সহজ কৰি তুলিছে আৰু তোমাৰ বা তোমাৰ আৰু সেই
আজিকালি ধৰি লওঁ তোমাৰ আগতে আগৰ আগতে ব্যৱসায় বিলাকে যেনে এই বহুত জাগালৈ যাই থাকিব লগা হৈছিল বহুত কাম মানে ধৰি লোৱা বহী বিলাকত নোট কৰিব লগা আছিল বা লিখিব লগা হৈছিল ত' আজিকালি তোমাৰ এই মোবাইল ফোনৰ জৰিয়তে সেই কাম বিলাক বহুত সহজ হৈ গৈছে।
হয়, হয় আৰু তোমাৰ যিগিলাখান আমাৰ থলুৱা ব্যৱসায়ী আছে বা তেওঁলোকে গ্ৰাহকৰ সৈতে যোগাযোগ বা বিজ্ঞাপন বা অনলাইন বি ক্ৰিয়া আৰু অৰ্থনৈতিক লেনদেন সহজতে কৰিব পাৰি আৰু।
পাৰে হয়।
আৰু আজিকালি তোমাৰ এই অনলাইন শ্বপিঙৰ ক্ষেত্ৰতো মোবাইল ফোন বহুতো গুৰুত্বপূৰ্ণ ভূমিকা আছে।
হয়, হয় আছে।
আৰু আজিকালি মানুহে চব ঘৰতে বহি বিভিন্ন সামগ্ৰী ক্ৰয় কৰিব পাৰে।
হয় মোবাইলৰ পৰা মানুহে ধৰি লওক বহুত ইনকামো কৰি আছে। তোমাৰ নিজৰ, নিজৰ নি নিজৰ সামগ্ৰীসমূহ ধৰি লোৱা যি নিজে তৈয়াৰ কৰা সামগ্ৰীসমূহ মোবাইল ফোনৰ জৰিয়তে প্ৰচাৰ কৰি তেওঁলোকে তাৰ পৰাই এটা ইনকামৰ পথ মানে মুকলি হৈছে।
হয়, হয় আৰু তোমাৰ আৰু বেংকিং ব্যৱস্থাৰ ক্ষেত্ৰতো মোবাইল ফোনত বহুত বৃদ্ধি আহিছে আৰু তোমাৰ
হয়, হয়।
ধৰা ডিজিটেল পেমেন্টটো আছে সেইটো মানুহৰ জীৱন তো তাৰ মানে বহুত সহজ কৰি তুলিছে আৰু বিল পৰিহত তোমাৰ মোবাইল ৰিচাৰ্জ বা টিকট বুকিং যি কম অ', কাম মানে সহজতে কৰিব পাৰে আৰু কম সময়ৰ ভিতৰতে উম আৰু তোমাৰ বহু চৰকাৰী আচনি অ', বহু চৰকাৰী মানে আচনি তোমাৰ সেৱা তথ্য বা মোবাইল ফোনৰ জৰিয়তে মানে সহজতে লাভ কৰিব পাৰে।
অ', মানুহৰ ধৰি ল অকলশৰীয়া সময়ত মানে মোবাইল মোবাইলটোৱে মানে তেওঁলোকক মানে মনোৰঞ্জনৰ হেৰিত বহুতো মানে আত্মীয় স্বজনৰ দৰে সহায় কৰে আৰু। অকলশৰে থকা সময়খিনিত তাৰ মানে মোবাইলটোৱে মানে সহায় কৰে।
উম আৰু তোমাৰ মতে মানে মোবাইল ফ ফোনৰ মানে ডাঙৰ অসুবিধা মানে কি।
মোবাইল ফোনত ডাঙৰ অসুবিধা এইয়ে যে তোমাৰ আজিকালি ছাত্ৰ ছাত্ৰীসকলে বহুত সময়ত ধৰিও মোবাইলৰ মোবাইল চোৱাৰ ফলত তেওঁলোকৰ মানে ধৰি লোৱা যেনেকে চকুৰ সমস্যা মানসিক অৱসাদ তাৰপিছত তোমাৰ মানে বহুত মূৰৰ বিষ এইবিলাকৰ বহুত সমস্যা দেখা গৈছে। আৰু এই মোবাইল ফোনৰ জৰিয়তে মানুহে ম হয়- মানুহে ধৰি ল মোবাইল ফোনৰ বেয়া ব্যৱহাৰ কৰিও ধৰি ল বহুতো মানুহৰ- ধৰি লোৱা বহুতো ছোৱালী বিলাকৰ জীৱন ধংখৰমুখতো পৰিছে।
হয় হয়। আৰু তোমাৰ বহু শিক্ষাৰ্থীয়ে মানে অধ্যয়নৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰি মূল্যৱান সময় নছ- ত কৰে। এইটো শিক্ষাৰ্থীসকলে বু বহু বিশেষকৈ মানে সেইটো প্ৰভাৱ পৰিছে আৰু বহুত। আৰু তোমাৰ স্বাস্থ্যৰো ক্ষতি। তোমাৰ চকুৰ চকুৰ বিষ বা মূৰৰ বিষ বা ডিঙিৰ বিষ- পিথিৰ বিষ টোপনিৰ সমস্যা হ'ব পাৰে।
বৰ্তমান নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বিলাকে মোবাইল ফোনত মানে- মোবাইল ফন বেছিকে ব্যৱহাৰ কৰাৰ ফলত তোমাৰ- আহ সামাজিক গুৰুত্বটো বুজি নোপোৱা হৈ গৈছে, তাৰপিছত তোমাৰ- এ আমাৰ যোনবিলাক নিয়মিতভাৱে খেল ধূল খেলা ধূলা যি আছে সেই- খেলা ধূলাবিলাকৰ প্ৰতি তেওঁলোকৰ মানে মনে নোয- যোৱা হৈ গৈছে। বৰ্তমান সময়তো- খেল খেলা খেল ধেমালি বিলাক কমিয়ে আহিছে, আগতে যেনেকে ল'ৰা ছোৱালী বিলাকে ধৰি ল- খেৰে খেলপথাৰত গৈ খেল খেলিছি- বা ফুটবল খেলিছিল ক্ৰিকেট খেলিছিল। ছিল এইবিলাক আজিকালি প্ৰায় নোহোৱাই হৈ গৈছে। মোবাইলতে ধৰি ল মোবাইলতে বিভি- বিভিন্ন ধৰণৰ ম ম খেল খেলি কিন্তু তেওঁলোকৰ নিজৰ সময় অতিবাহিত কৰিছে আৰু।
উম উম' আৰু- তোমাৰ আজিকালি চব মানে ভুৱা তথ্য বা ভুৱা মেছেজ অ- টি পিৰ জালতি আৰু বা চাইবাৰ অপ- পৰাধিৰো বলি হৈ আছে বহুত মানুহে। উম'
মানুহৰ বেংকৰ পৰাই টকা চুৰি কৰা।
অঁ অঁ'
তোমাৰ কাৰোবাৰ মোবাইল মানে হেক কৰা। কৰে তেওঁলোকৰ যিবিলাক তথ- থ্য সেই তথ্যবিলাক তেওঁলোকে মানে- সেনেকুৱা মোবাইল- মানে ধৰি লও মোবাইলৰ এপসমূহৰ জৰিয়তে মানে প্ৰচাৰ কৰা।
উম হয়, উম তে বন্ধু- তোমাৰ পৰা মই বহুখিনি কথাই শিকিলো আৰু পিছ- ছত আৰু বেলেগ এটা অধ্যায় আলোচনা কৰিম আজিলৈ এৰিছো ধন্যবাদ।
ধন্যবাদ ভাল লাগিল তোমাৰ লগতো কথা পাতি, উম' দিয়া।